হেল্ল'
অ কি কৰি আছ?
অ ভাত খাই পেলাই সেয়া তাকে এনেই অলপ বহি আছিলো।
অ কিহে খালী ভাত? মই এয়া ছটৰ উপ কি?
অ' মাছৰ তৰকাৰি বনালো। অমিতা
অ' অমিতা হাইবিদ- অমিতা হাইবিদ খাই ভাল লাগে। কেনেকে বনালি নো?
অ খাৰ দি পেলাই হেৰি কৰিলো অমিতা খিনি মানে বইল কৰি ললো নহয়। বইল কৰি পেলাই তাৰ পা হেৰি তৰকাৰী লগত তৰ - তৰ - তৰকা লগাই যে মানে হেৰি তেল মাৰে বুলি কয় যে আমাৰ
অ' অ' অ'।
অ' তাৰপা কেৰাহীটোত মানে তেল দিলো। তেল দি আদা নহৰু পিয়াজ অকমান দি ভাজি ললো, লৈ পেলাই হালধি, নিমখ, কেঁচা জলকীয়া, চব তেলত তেলতে দি দিছো মানে মই। দি পেলাই অমিতাখিনি দি দিলোঁ আৰু দি পেলাই তাৰপৰা পানী দি দিলোঁ। পানী খিনি উতলাই আছো। উতলাই উতলাই জালুক- জিৰা অলপ পিচি পেলাই তাৰ পা তাত দি দিছোঁ। তাৰ পা উতলাই আহিছে। তেন্তে নহয় মাছ খিনি মানে ভাজি থোৱা মাছ কিপিছমান দি দিছো আৰু।
অ' আকৌ বোলে হেৰি অ' আকৌ খাৰ তৰকাৰী বনালে বোলে হেৰি নিদিয়ে বোলে তেল দি
অ'। তেল নিদিলেও হয়। মই মানে নহৰু গোন্ধটো যাবৰ কাৰণে মানে তেল অকমান এচিক কুটি দিছো। বেছি দিয়া নাই। অ' এনেই তেল নিদিলেও হয়। বহুতে তেল নিদিয়ে।
নহৰু আদা এনেকে হেৰি তলত দি দিয়ে জালুক, জিৰা। তেনেকে বনাই বুলি শুনো।
অ' জালুক জিৰা দি দিয়ে উতলতে অ সেনেকেই বনাই বহুতে। মই আকৌ এতে নেখাব যে সেইকাৰণে। অ' খাই চাবি ভাল লাগে। তাকে অমিতা সাৰ দিয়া। তাৰাপা ইয়া বঙালী মেমিটোতো দি দিবি। মান ধুনীয়া যে সে টো দি দিবি। কাটি তেতিয়া বেছি ভাল লাগে অ
অ' অ'। অ' অ'। উতলতা নহবা হোৱা সময়ত।
অভাৰ সময়ত দিলেই হ'ল আৰু।
অ' অ'। বঙালী সেয়া মান ধনীয়া হৈছ ছে নে নাই তহঁতৰ?
অ'। লগাইছো নহয় হৈছে মান ধনীয়া। মান ধুনীয়া খিনি ন হৈছে দে ধুনীয়াকে হৈছে। নহয় তলতে লগাইছো চতৰ ওপৰতে মাহ। অহ চতৰ ওপৰত মাছৰ কাৰটোণ আনি থৈছো নহয় লগাম বুলি তাতে মানে হেৰী লাগিব নাই ভোট জলকীয়া?
মই এবছৰ কোৱা নাছিলো। ভূতজলকীয়া মই হেৰী, তই ত নাছিলি তেতিয়া ভোতজলকীয়া কি কৰিছো গোটেই চত খনৰ ওপৰত যে। অ ভোত জলকীয়া একে গতি তেওঁ খেতিয়ে কৰি পেলালো হেৰি কৰিব লাগে কেনেকে কৰিবি জান ন? তেতিয়া মানে পোক পোক চোক একো নালাগে। আৰু ইমানেই লাগিব ইমানেই লাগিব মানে পাতটোৱয়ে দেখা নাপাবি থোপা খাই খাই লাগে।
কি দিব লাগে?
মই কৰা পদ্ধতিটো শিকাই দিম এতিয়া তই ধুনীয়াকে তেনেকে কৰিবি চব তপৰত খালী কৰিবি উম কি কৰিবি জান সেই কি বুলি কয় মাটি গোবৰ মাত গক গোবৰ ধুনীয়াকে দুইটা মিক্স কৰি ল'ব লাগে। গা গোবৰটো শুকান গোবৰ'লে বেছি কি ভাল? শুকান গোবৰটোয়ে ভাল। শুকান গোবৰটো লবি কেঁচা গোবৰটো নহয় আৰু অ তাৰপিছতে অ তাৰ পিছতে ধুনীয়াকে মাটি। গটিখিনি গুোৱা কৰি ল'ব লাগে? চোৱাৰ পিছতে সে। কাৰণ গোবৰটো মান ধুনীয়াকে? মাটি খিনি লগত একদম ধুনে মিক্স কৰি ল'ব লাগে। তাৰপিছত চিমেণ্ট বস্তা? তাৰজে। চিমে ত বস্তা। ফুটো কি কৰিব লাগে তলতো এনেকে দুটা চাইডে এনেকে ফুটা কৰি কৰি লব লাগে? তাৰপিছতে তাত এনেকে শিলগুটি। ফুতা এটা এনে বৰাই দিবাগে। এতিয়া মানে ভাল আও।
ভাৰি হৈ থাকে মানে গপচৰ কৈ আৰু।
পাঁচ। হয় আৰু সেই পানীতো যাব নহবা? ফুটাকৈ নিদিলে পানীটো নাযাব নহয়? হয় অ গতিকে ফুটা কৰি কৰি দিব লাগিব তাৰ পিছতে আকৌ ওপৰলৈও মাটি? গুাটি খিনি ভোৱাৰ পিছত ওপৰতো অকন অকনকে ফুটা উলিয়াই দিব লাগে বেছি নহয় আৰু। তাৰ পিছতে কি কৰিম অ ওপৰটোত? তাৰপিছতে বস্তাটো এনেকে অলপ এনেকে মুকুতাই পেলাই তাতে? এয়া বস্তা গোতেই গ। তাতে ধুনীয়াকে চাৰিটা পাঁচটা যিমানটা পুলি আছে গোটেইকেই তাতে বস্তা? তাত মাটি বৰাব লাগে নহয়? ভাইয় পেলাই? কি কৰিব লাগে পানী সহকে প্ৰথমে দি ল'ব লাগে? যাতে পানীতটো এ। তেওঁলকে সোমালে মই তেনেকে কৰিছিলো যে তেনেকে কৰিবলৈ কৈছো আ। তাৰপিছতে কি কৰিব? লাগে পানীতো শুকালে আছে? ধুনীয়া কে। মাটিখিনিৰ সৈ একে মিক্স। থৈ গ'লা পানীতো?
উম উ
এটা অলপ ভাটি পেলা মানে কি কৰিব লাগে ৰুব লাগে?
উম অহ অহ।
ৰুই থৈ দিব লাগে ৰুই থোৱাৰ পিছত
কাটি পেলাই ৰুই থৈ দিব লাগিব তাতে মানে সেই বস্তু তাততে ৰুই দিম আবাদ ৰাতি বেলা
অ অ ৰুই থব লাগে তাৰপিছতে ৰুই অ ৰুই থোৱাৰ পিছতে হেৰি এয়া খলি হয় যে অ খলি হয় যে সলি হয় হেৰি অ খলি হৈ হেৰি কৰিব লাগে গেৰিয়া তিয়াই থব লাগে নহয় ফলি হয়তটো পানীত পানীত তিয়াই থৈ পেলাই এই এৰাতি তিয়াই পেলাই তেনেকে থৈ দিব লাগে আৰু
অহ
এনেকে তিয়াই থৈ দিব লাগে তাৰ পিছতে পিছদিনাখন
সৰিয়হৰ‌ সেইটো দিব লাগে সৰিয়হ পানীত দিব লাগে
অহ
পানীটো দি দিলে হ'লা
অহ
অহ এই তাকে এবাৰ ভাবিছো মই মানে সেইটো কৰিম নেকি বোলো মইো বোলো হেৰিটোকে
অ আত্ছা
অ তাৰপা তুমি পঢ়িছানে নাই স্কুল কেনেকুৱা কোৱাচোন? স্কুল গৈ আছানে অঁ স্কুল স্কুলত গৈ আছা? অহ অ কেনেকে হেৰি ভাল পঢ়ায় নে টিচাৰে স্কুলখনৰ?
অহ ভাল দেই পঢ়াই
ভাল পঢ়াই অ গৰমৰ বন্ধ কেতিয়া পা দিব আকৌ?
গৰম বন্ধ জুলাইত
জুলাইত দিব কৰ'বাত ফুৰিবলৈ যাবা নেকি?
নাজানো। মাক সুধিব লাগিব।
অ যাবা আকৌ ফুৰিবলৈ গৰমৰ বন্ধত যাবা। ফুৰি আহিলে ভাল লাগে আৰু। বৰদোৱাত এবাৰ যাবা। বৰদোৱাখন গৈছা জানো?
নাই যোৱা।
বৰদোৱাত এবাৰো যোৱা নাই?
উহো।
এবাৰ মানো যোৱা নাই নে সৰুৰ পৰা?
সৰুতে গৈছিলো মানে, নতুনকে বনোৱাৰ পৰা যোৱা নাই আৰু।
নতুনকে বনোৱাতে যোৱা নাই, নতুনকে বনাওতে আমিও যোৱা নাই।
অহ।
অহ, তাৰপা যাব লাগিব এবাৰ চাবলৈ। ন একেলকে যাম আমি চবে মিলি হয় নে নহয়? গৰমৰ বন্ধতে। অহ, গৰমৰ বন্ধতে যাম আ তেতিয়া চাই পেলাই আহিম আৰু, তেতিয়া তাতে আকৌ ৰা ৰন্ধা-বাঢ়া সেইটো ব্যৱস্থা লৈ গ'লে তাতে বনাব আৰ, হয় নে নহয়? বনোৱা মানুহ লৈ যা যাম আও বনাব আও, তাৰপা আমি ইফালে-সিফালে চাম আৰু বস্তু মানে মন টো নিয়াকে এতিয়া মানে খাই-বৈ আৰু ধুনীয়াকৈ গুচি আহিম আও। হয় নে নহয়?
অ হ'ব দিয়া। যাম এদিন।
অ', যাম দিয়া একেলগে।
অ', হ'ব দিয়া।
উম। তাৰপা ভাইটি ভালে নেকি?
অ' ভাইটি ভালেই, তাৰ গাটো, অ' গাটো তাৰ এতিয়া ভালেই। অঁ, ভাল পাইছে অলপ।
অঁ, আইতাহঁতৰ ভালেই আও?
অ, আইতাহঁতৰো ভালেই।
অ-অ-অ। তোমালোকে যে সেইদিনাখন গৈছিলা কৰ'বাত কি কি বনালে, খোৱালে? মিতিৰৰ মানুহ এঘৰত গৈছিলা যে!
অ', তাত সেই খালো মাংস খালো, আকৌ মাছ তাৰপাছত অ কে দালি নেমু ভাত
অ ভালকে বনাই খোৱালে আৰু ন
অ ভালেই
অহ তাৰ পৰা ওচৰতে নে কি মা যে শিকে যে পাৰ্লাৰ যে তাৰ পৰা ওচৰতেনে আলহী ঘৰ।
অ ওচৰতে বেছি ডিচটেঞ্চ নহয়।
অ ভালেই দিয়া ওচৰতে তেতিয়াহ'লে কেতিয়াবা মন গলে সোমাই আহিব পাৰি হয়।
অ মই নাযাও এমাহ মানে স্কুল থাকে কিনো মায়ে যায়।
অহ তাৰাপা মায়ে ভালকে শিকিছেনে এতিয়া ভালকে জানিছে আও
জানো মাহাহে আানিব এতিয়া।
অ ভালে আছে দে এইটো শিকি ললে ধুনীয়াকে দোকান এখন দি ল'ব পাৰিব হয় নে নহয়।
অ
দোকান এখন ধুনীয়াকৈ সেইখিনিতে দি ল'লে দোকানখনো চলিলে ভাতকেইটাও ঘৰতে পটককৈ বনাই থৈ পেলাই যাব পাৰিব ওচৰতে ভাইটিকো চাব পাৰিব। তাৰ পৰা আৰু কিবা কিনি তাত ৰাখিব লাগে বেচা বস্তু হয়নে নহয়। কাপোৰ আনি ৰাখিব লাগে হলছেলত তাৰ পৰা আৰু এনেকে মেকপৰ বস্তু ৰাখিব লাগে কে কিৰিম চিৰিম সেইবিলাকাকত কিনিব নহয় লবৰ কিবা খিনি ভাঙত চত ৰাখিব লাগে।
অহ
উম তেতিয়া নু মানে সেইিন বেচা যাব আকৌ সখিনি নাই নহয় আৰু দোকান হবলা আছে
আৰু নাই এইখিনি দোকান তেনেকে এই তেনেকুৱা দোকান নাই মানে বিয়াত প্ৰেজেন চি আনিবলৈ কপাহে যাব লাগে হয়। তেতিয়া মানে সেইখিনিতে দি ললে অ দুজনী লগ লাগি ধুনীয়াকে দি দিব লাগে কে
অহ অহ
অ তাৰ পিছত দিপে লাই
অ চেল যাব ধুনীয়াকে
তেল যাব উম আমি দুই অ আমি দুইজনীয়ে মিলি কৰিম বোলো। দুইজনী মানে সেইৰি আম আয়া বা
অ অ
অ তাই অ তাইো ছোৱালীজনী অ তাইো ছোৱালীজনী স্কুল যায় যে এনে থাকে ঘৰত তাছতে আমাৰ দোকান । দুকাখনতে মানে তাইও এনেই থাকে । তাইও আহিবা তাৰপিছত মই এইফালে অ মই । ইফালে কাপোৰ চাপোৰ চিলাই থাকিম তাই মাল বেছি । কি দেখিব ।
অ তাইৰ কাপোৰ খিনি তাইৰ দোকান নাই নহয় তাইয়ো হয় নে নহয় সিহঁতৰ ওচৰত সেইকাৰণে তাই তাতে। কাপোৰ খিনি হল চেল আনি ল'ব লৈ।
অ অ দুইজনী তেতিয়া দুই অ দুই অ দুইজনীয়ে মিলাই পেলাই আনিলো ধৰি লওক আ । পহনীয়ে। তাৰপিছতে তেনেকে। দুইজনীয়ে কৰিম পিছত হ'ব অনলাইনো কৰিম। অনলাইনও কৰিব পাৰি। হয়
অনলাইন পাৰি আক ধুনিয়াকে । দি দিলে অনলাইন ইচ ইষ্টেটাছ দি দিব লাগে ফেচবুকত। দি দিব লাগেহেঁতেন। সেই মানুহ বহুত আহিব কিনিবলৈ।
হে দুইজনীয়ে হে তেনেকে কৰিম বুলি ভাবিছো তাইয়ো এ । এনেইহে থাকে। তাইও একো নাই মোৰ একো নাই উম গতিকে। তাকে দুইজনীয়ে কৰিম বুলি ভাবিছো মই
ঠিকে আছে এতিয়া খোৱা বোৱা হ'ল আও ন খোৱা বোৱা হ'ল নহয় ন।
হল ।
অ হ'ব। হ'ব ৰাখিছো এতিয়া ন অ অ হ'ব দে অ।